এ হেল্ল' আহ অহ ক এতিয়া? নেটৱৰ্ক বেয়া আছিল নেকি তেতিয়া তৰা পাইছোঁ।
অ নেটৱৰ্কটো অলপ মানে বেয়া আছিল।
নেটৱৰ্কটো তই এয়াৰটেলৰ পৰা ল'ব লাগে হজপোট বৰষুণ বতৰত জিঅ' চিমৰ নেটৱৰ্ক বেয়া থাকে।
এতিয়া এয়াৰটেল চিম নাই না কাৰো আমাৰ ঘৰত।
সেইকাৰণে ইয়াতেল এখন এ ৰাখিবা লাগে।
নাই নাই মই এইবাৰ এয়াৰটেল চিমত পৰ্ট কৰিম ৰ মই গৈছিলো।
কৰি লবি অ নহয় নহয় নহয় নহয় এয়াৰটেল জিমত পৰ্ট নকৰিবি। তই আৰু এখন চিম বনাইলো আৰু এখন এয়াৰটেল চিম বনাই লো।
নহয় নহ মই এইটো চিম এই থে-
উম জিঅ'ছ চিমো লাগে জিঅ' চিমো লাগে সেইঠিকিনে তই এয়াৰটেলো এয়াৰটেলখনো ৰাখ।
ন জিঅ' চিম কিমত এ সিদিনা যে আমি ঘূৰবা গৈছিলো সেইদিনা মোৰ জিঅ' চিমৰ নেটৱৰ্ক নহাই গেছি। কিন্তু তোৰ এয়াৰটেলৰ চিম এতিয়াত তেতিয়াও নেটৱৰ্ক আছিল।
মোৰতো পুৰা একদম জাগাৰ লাগি জৰ লেগি গেছো তাৰ লৈ কিনে নেটৱৰ্ক আছিল মোৰ।
পিছে হলি কেনে এয়াৰ এয়াৰটেলে লোৱাই ভাল।
এয়াৰটেল লোৱা ভাল, সেইটো হয় কিন্তু জিঅ' চিম লাগে কিত- তিয়াবা আৰু এয়াৰটেলৰ হেৰি ৰিচাৰ্ছৰ দাম বেছি।
কিমান?
সেইকাৰণে দাম বেছি পইচা মানে হেৰি তৰ বেছি ভাল কাৰণে বেছ- সিয়ে কিমান মানে তৰ আহ ওৱান পইণ্ট ফাইভ জি বি আঠাইশ দিনৰ কাৰণে প্লাছ এ ফাইভ জি নেটৱৰ্কৰ কাৰণে হেৰি তিনশ পঞ্চাশ টকা।
তিনিশ পঞ্চাশ টকাতট আনলিমিটেড পাওঁ।
উম। তই জিঅ'ত কিমান?
চাৰে তিনশ চেম। এক একমাহ আনলিমিটেড।
একমাহ পুৰা একমাহ, আঠাইশ দিন ন ত্ৰিশ দিন না আঠাইছ দিন।
নহয় নহ আঠাইছ দিন, আঠাইছ দিন।
আঠাইশ দিন ওৱান পইণ্ট ফাইভ জিবি দেঅ মানে ফাইভ জি নেটৱৰ্কটোৰ বাহিৰে আৰু মানে এক্সট্ৰা যিটো থাকে। জৰিদ কাৰবাৰ ফৰ যি ফোন? সি কিমান পাব, এয়াৰটেলত এতিয়া ওৱান পইণ্ট ফাইভ জি পায়।
হেই চাৰে তিনশ ভৰালি ওৱান প‌ইণ্ট ফাইভ জি পায় চাৰে তিনশত।
এ নাই হবাই নোৱাৰে, হবাই নোৱাৰে। যিঅ'ত দাম কম হয়, মই জানো না।
মই নিজে সেইটো ভৰাই আছো।
মই চাম ৰ পিছে যে দাম বাৰচে নেকি আগতে, আগতে কম আছিল নেকি?
আগতে কম আছিল, ইতিয়া বাঢ়ছে আজি ছয়মাহ মান হল।
পিছে আজি মই গম নাপাওঁ দে পিছে অ হ'ব পাৰে। মই বাৰ্তাম বাৰ কথা গম নাপাওঁ। যদি চেম পইচা যায় আছে, এয়াৰ টেলতে কৰিলো
উম', এয়াৰটেলতে কৰি লোৱাই ভাল কাৰণ মই দুখান চিম লব কাৰণে এতিয়া হেৰি নাই।
চবৰ তাতে এইটো নম্বৰে আছে মোৰ তাত। মোৰ এখানে চিম না। এতিয়া দুখান চিম হলে দিগদাৰ নহব?
উম'।
দুহ দুহ দুখান চিম হ'লি দিগদাৰ হ'ব ন।
ক্ৰাংচুুৰী ৱাটাৰফলত যোৱা কথাটো ক চোন এতিয়া।
যদি বৰষুণ দি থাকে, তেতিয়াহ'লে ক্ৰাংচুৰি যাৱা নহয়।
অ'।
তেতিয়াহ'লে কৰ'বাৰ আমাৰ অসমৰে ক'বাত বেলেগ জেগাত যাম হয়তো পানী মূৰ যাম, নহ'লে উমৰাং চো যাম। ডিমা হাছাও
পানী মূৰ বা ডিমা হাছাও, পানী মূৰটো পানী মূৰ শ্বিলঙত নাই নেকি? না বেলেগত আছে পানী
ডে ডিমা হাছাও আছে, কাৰ্বি আলং।
মানে এতিয়া, আহ পানী মূৰ বেছি দূৰ না ক্ৰাংচুৰি ৱাটাৰ ফল বেছি দূৰ?
পানী মোৰ বেছি দূৰ হয়, দু-দুইশ আঠ কিলোমিটাৰ। এ মই যে গেছিলো একবাৰ। দুই- একশ আশী কিলোমিটাৰ।
ক্ৰাংচুৰি এশ আশী।
একশ আশী আৰু ডিমা হাছাও? যোৱা বা এই পানী মূৰ যাব লাগিলে হোজাই লংকা চব পাৰ কৰি যাব লাগব মই যে এইবাৰ গেছ। এ লৈ তাতে। ইমান দূৰ গে'লি কিন্তু দু দুটা ড্ৰাইভৰ হ'লি ভাল তেতিয়া দু টাই চলাব পাৰে না।
এতিয়া হেহঁতৰ ড্ৰাইভৰ দুটা মানে মই যে কলো জেঠী মা হত পৰা যাব। হেহঁতৰ মানে দুটা ড্ৰাইভাৰ নৰে চলাবা এটাই পাৰে।
এটাই পাৰে মই যোৱাবাৰ বাৰু মই একালে চলাই লৈ গৈছিলো। কিন্তু অলপ বুকুৰ বিষ হয় মোৰ, বুলেট খনতে মোৰ বুকুৰ বিষ হৈছে।
উম', দে হেতে যদি যায় তেতিয়াহ'লে আমি হেৰি কৰিব লাগিব আৰু তই মাজে মাজে মানে তই আৰু মই মাজে মাজে এক্সেঞ্জ কৰি চলাব তই মোৰ লগত যাবি নে তোৰ গাড়ী নিবি?
মই সেই ভাবি আছো মোৰখানে লৈ যাওঁ নেকি। চাৰভিচিং চাৰভিচিংটো চব দিয়া হৈছিল তৰ লগত হেৰিক বহাম বুলি ভাবিছিলো আৰ ৱান ফাইভ ফালা।
তাক বহাব ইচ্ছা নাই মোৰ। অলপ নতুংকি নাচলতটো নতংকি কৰে ন অলপ।
সেইটো হয় বাৰু
সেইকাৰণে আৰু তাক চলাব দিবা অলপ ৰিক্সা,
নতুংকি নকৰে না, নাই-নাই-নাই-নাই-নাই তাক চলাব দিব নোৱাৰা তই, তই নিজে চলাব পাৰিবি না আৰামত চলাব পাৰিবি অ
একো
আন্দুৰ জাম।
তাৰতো আৰু ভাল হাত চাত উঠি থাকিব বঢ়িয়া ভাগাৰ চাগাৰ নালাগে।
এ হেৰি মানে কঁকাল কঁকাল নহয় এ কিবা বিষ কঁকালৰ ফালে বিষাই আছে চীতটো অলপ সৰু না।
গম পাইছো কিন্তু মোৰ বাইক খান লৈ যাব ইচ্ছা যায় না সেইটো কথা। কিন্ত আমি দুটাই গেলে যাবা পাৰিম। টেনচন নাই।
এটা কাম কৰিম দে নহলে মই, মই নহলে তই তোৰ লগতে যাম দে।
মই কি ভাবছিলো জানা মই পিছত চিত টো মই খুলি লৈ যাম বুলি ভাবিছিলো তাৰমানে এবাৰ যে বুলট অলা
অ
আমাৰ ঘৰত যে আৰু এখন বুলেট আছে
অ
সি আৰু মই মানে পিছৰ চিটটো দুয়টাই খুলি খুলি লৈ পেলাই যাম বুলি ভাবিছিলো তাতে এই লাম্বা-লাম্বা পাতাকা দুখন লগাম।
মানে চিংগাল যাবা উঠিছিলি।
অ চিংগল চিংগল সিও এখন লাম্বা ডাঙৰ এ পতকা লগাব পোন্ধৰ আগষ্টত যাম না।
উম, উম।
একদম একদম লাম্বা লাঠি লগাই পেলাই চিটটো খুলি পেলাই সেই বস্তুটো লগাব লাগে মানে। সেইটো চিটটো থাকিলে সেই বস্তু নহয় সেই মই ভাবিচিলো দুয়োটাই সেই দুডাল লাঠি আছে তাৰমানে আৰু দুখন ডাঙৰ পতকা আছে তাৰমানে
এই দুখন পতকা দৰত সেই দুডাল-দুডাল লাঠি লগাই লৈ পেলাই দুয়োটাই চিংগল-চিংগল যাম বুলি ভাবিছিল আৰু সেনেকাই।
অ মইও সেয়াই কৰো নেকি? চিংগেলই যাও নেকি?
চিংগেল, চিংগেল যাই কিন্তু মজা পাবি।
চিংগল গিলে তেলৰ পইচাটো অলপ এক্সটা যায় না সেইটোৱে কথা আৰু
সেই আৰু ছয়চ ফুল টেংকি তেল লাগব না ত সেই যদি যাও তেতিয়াহ'লে ফুল টেংকি তেলত তাত আপ-ডাউন হৈ যাব সেয়ে আৰু ছয়চ টকা এক্সটা তৰ নিজৰ পকেটৰ পৰা যাব আৰু
কেনেকা তই?
অ, অ চিংগলেই যাও নেকি? গাড়ী খনেও কম কষ্ট কষ্ট পাব, যাইয়ো আৰাম লাগিব।
অ চিংগল চলালী কিন্তু তই বহুত আৰাম পাবি।
চিংগল চলালে যদি বহুত দৰ যাব পাৰিম মই।
অ বহুত দূৰ যোৱাৰ বাবে আৰু পিলিয়ন যদি তই লৈ যাৱ এনেকা লগত লৈ যাব লাগিব যোনটোত তই, বিশ্বাস কৰা চলাব পাৰে ভাল। চকু বন্ধ কৰি বাৰু তই চকুতো এনে অলপ টোপনি লাগিল বোলে, এনে চকুতো বন্ধ কৰি হেলান্ দি আছা তাতে তোৰ বিশ্বাস আছে, ই চলাই লৈ আৰামত যাই থাকিব পাৰব সেনেকা তাই।
এই হেৰিক নিব পাৰি লগত, এই জুনবত
অ হেৰি কি অ ঠিক লৈ যাব পাৰিবি কিন্তু! কি আৰু দিউকালাৰ লগত যাব চাগে?
অ তাৰ লগত যাব নেকি?
অ, যাবা পাৰে ঠিক নাই দেই হাড্ৰেড পাৰ্চেন্ট মই ক'বা নোৱাৰো।
অ অ দে বাৰু চাই ল
টাইম আছে, টাইম আছে বাৰু, আৰু ওৱান মান্থ আছে। আমি প্ৰপাৰ প্লেনিং কৰাই নাই না ক'ত যাম? আৰু তেতিয়ালৈকে বতৰ বতৰত ঠিক হ'বা পাৰে, কাৰণ প্ৰত্যেকবাৰ বতৰ ঠিক হয় যিহেতু,
উম। চাই ল দে টাইমলৈকে কি হয়?
টাইমৰলৈকে চাই লম, ঠিক নাই মইও যাব পাৰো তোৰ লগত কি ঠিক
তোৰ ওপৰত জিয়ে নহওক আৰু এই ৰাণী খামাৰ যাৱাৰ দৰে মানে, এই এই ভুলতো নকৰো আৰু। লাগা হলি অকলে যাম এইবাৰ।
ঠিক নাই দে মই যাবা পাৰোঁ, মোৰ বাইক নিনবাও পাৰো লগা হল কি কথা আৰু।
নহয় নহয়, সেনেকুৱাকে হ'লে মোৰ সেনেকুৱাকে হল মোৰ খান নিনো দে তোৰ খান নিম। মোক কাৰণ মোৰখন মানে এ হেৰি নহয় কিয়নিবা খোজা নাই? তই এটা চাৰ্ভিচিং টাৰ্ভিচিং হৈ গৈছে মোৰ এয়া
অ
ছাৰ্ভিচিং কৰাই নাই, অহা মাহত যদি আৰু ফোৰবা যোৱা হয়, অহা মাহতো কৰিব পইচা নিমিলিব।
অ
মোৰ চাৰ্ভিচিং কৰা টাইম হ'ল না? টাইম হ'ব মানে আৰু কিবা পোন্ধৰশ নে চৈধ্যশ কিলোমিটাৰ আছে।
অ
অ সেইকাৰণে
চাই লোৱা টাইমত কি হয়?
অ
চৈধ্যশ, পোন্ধৰশ কিলোমিটাৰ আছে ত, ত চউি আপ ডাউন কৰোতে কিমান কিলোমিটাৰ যায়?
ডিউটিত আপ ডাউন কৰোতে মোটামোটি, সত্তৰ সত্তৰ ধৰি লও আৰু, সত্তৰৰ অলপ কম হব।
চৰদ চৰ্দ কি নাম কয় ত তনে নেক্সট সপ্তাহৰ পৰা কি মৰ্ণিং ডিউটি?
অ
মৰ্ণিং ডিউটি কৰলিতো তই সদায় আপ ডাউন কৰবি ঘৰত
নকৰিবাও পাৰো কি থিক থাকবাও পাৰো তাতে
চাৰ্ভিচিঙৰ টাইম চোন একমাহ পিছত হৈয়ে যাব
একমাহ পিছত হৈ যাব
হয় একমাহ পিছততো চাৰ্ভিচিং দিবই লাগিব
উম
চাৰ্ভিচিং দিংতে কিমান যায় নো
যোৱাবাৰ গৈছিল ঊনৈশচ পঞ্চাশ টকা নে কিবা
এই বেছি নাযাই চোন এ ফাষ্ট চাৰা ফাষ্ট না ছেকেণ্ড দিছিলি
ছেকেণ্ডতো
ছেকেণ্ডটো থাৰ্ডটোত পিছে আৰু কম যাব তোৰ ছেকেণ্ডটোত তোৰ মবিল চবিল চেঞ্জ কৰিছিল না
মোৰ ফাষ্টটোত বেছ ফাষ্টটোত কম গৈছে তাৰ পিছত তোৰ ছেকেণ্ডটোত গৈছে ঊনৈশচ
অ
তাৰে ভিতৰত আহ তেতিয়া থাৰ্ডটো কিমান বা লয় থাৰ্ডটো দিমে থাৰ্ডটো কি কি চেঞ্জ কৰিব
থাৰ্ডটোত মবিয়েল চেঞ্জ কৰিব এয়াৰ ফিলটাৰ চেঞ্জ কৰিব আৰু বেলেগ
এই এয়াৰ ফিল্টাৰ এইবাৰ কৰিছোচোন অ এয়াৰ ফিল্টাৰ কৰিব লাগিব ৰব ছয় হাজাৰ লব আকৌ
প প প্ৰত্যেক চাৰ্ভিচিংতে এয়াৰ ফিল্টাৰ চেঞ্জ কৰিব
অ অ
বেছি নাযায় যে সেই সিমানে যাব সেই ঊনৈশ দুইহেজাৰৰ ভিতৰতে হ'ব
সেইখিনিয়ে আৰু চেঞ্জ কৰিব বেলেগ আৰু কি থাকিব
মোৰ মতেদি ছাৰ্ভিচিংটো দি লোৱাই ভাল
ছাৰ্ভিচিংটো চাও ৰ পইচা যদি মিলে দি দি ল'ব লাগিব
গাড়ীখনটো এনি টাইম লাগবই আৰু গাড়ী নহাকেতো একো কৰিব নোৱাৰা হাজাৰ অভিমান কৰিলো আজিকালি নিজৰ গাড়ীখন লৈ যায় ইচ্ছা যায় আৰু চলাই যাৱা গম পাইছা না মৰে যেনেকা ইচ্ছা গৈছে কাৰণ সেনে সেইনকা টো আমি প্ৰতি প্ৰত্যেকবাৰে যায়ে যায়তো নাথাকোৱে এক একবাৰ এটা জেগাত যোৱাৰ পিছত নেক্স টাইম আৰু সেইটো জেগাত ভৰি নিদো
অ
সেনেকা জাগাত গেলে নিজৰ বাইক খন লৈ যায় এনেকা ইচ্ছা যায় আৰু সেইটো কথা হৈছে
উম উম হয় দে সেইটো হয় বাৰু দে পিছে ৰাখো দে এতিয়া
দে